হেল্ল'।
হেল্ল'।
শুনিছা?
নাই শুনা মই বহুত দূৰৰ পৰা মাতটো আহিছে।
হেল্ল' এতিয়া আহিছে?
অ চৰি হেল্ল'।
এতিয়া পাইছা?
অ মোৰ ফোনৰ চাউণ্ডটো কমি আছিলে।
অ একো নাই। কোৱা আজি কিহৰ ওপৰত কথা পাতিবা?
আজিকালি ৱমেন চেফ্টিৰ ওপৰত বহুত কিবাকিবি চলি আছে ভাবিছো তাকে পাতো নেকি?
অ এইটো ভাল টপিকত পাতিব পাৰি।
হয়।
কোৱা কি ক'বা উইমেন চেফ্টিৰ ওপৰত মানে কিয় উইমেন চেফ্টিৰ কথাটো ওলালা তাৰমানে তুমি?
কিবা কিবি বিভিন্ন ধৰণৰ কথা বতৰাও শুনিব পাই আছো কিবা কলেজত কিবা হৈছে বোলে প্ৰফেচাৰে কিবা কৰি দিছে চ' সেইটোৰ উপৰিহে মানে কেনেকুৱা কি চলি আছে সেইটোৰ বিষয়ে পাতিব খুজিছো।
আৰু তুমি কব বিচাৰিছা মানে নাৰী সুৰক্ষাতটো আমাৰ ইয়াত বাঢ়ি গৈ আছে সমাজত।
হয়।
মানে ইয়াতো বেছি এয়া হৈ আছে আৰু। সুৰক্ষা কম ইয়াত। বেছি হৈ আছে আৰু। অ ত সেইটো ইয়াটো কি বুলি কবা তুমি মানে কমাব পাৰা ইয়াটো কি বুলি ক'বা যোনটো আমি কমাই আনিব পাৰিম তাৰ চেফটি মানে পজিভ ইটো কি কৰিব পাৰি।
চেফটি মানে
এজন ল'ৰা মানে তুমি মোক ক'ব পাৰিবা তুমি এজনী মহিলা মোক মই এটা পুৰুষ হিচাপে তুমি মোক কব পাৰা যে এইখিনি খিনি তোমালোকে কৰিব লাগে।
চেফটি হিচাপেতো মই প্ৰথমে কম যে এই যোনবোৰ মানুহে বেয়া কাম কৰে নাৰীৰ প্ৰতি। সিহঁতৰ ভয়টো কমি গৈছে। যে কিবা হ'ব পুলিচ আহিব লৈ যাব দুদিন কিবা হ'ব সেই সেই ভয়টো কমি গৈছে ত সেইটোৰ এ পক্ষে মানে কিবা ষ্ট্ৰিকট একচন লোৱাটো দৰকাৰী হয় মানে।
আৰু
আৰু তাৰে বাহিৰে অ।
বিশেষকে ল'ৰা খিনিক তুমি কি ক'বা যোনখিনি ল'ৰা।
ল'ৰাখিনিক এই এনেয়ে কম যে তোমালোকে যদি মানে ল'ৰাবোৰে যদি ক'ৰবাত কিবা বেয়া হোৱা দেখিছে বা কিবা দেখিছে যে কোনোবা ছোৱালী আনকমফৰ্টেবুল ফিল কৰি আছে ক'ৰবাত কিবা হৰ কাৰণৰ কাৰণে বা কাৰোবাৰ কাৰণে তু যায়। কিনে ষ্টেনদ লক হেল্প এটা কৰি দিয়ক। চিনাকি নহ'লেও মানে।
এতিয়া বহুতে কৰিব যায় বহুতে কৰেও কিন্তু তাৰে মাজতো কিছুমান মানুহে যোনখিনি সমাজৰ মানুহখিনিয়ে আহ মানে ভাবে যে কি ইয়াতে এই এই কেছটো যদি সহায় কৰি দিওঁ তেতিয়া মোৰ কিবা হৈ যায় নেকি। বা মই ফচি যাওঁ নেকি ত' সেই ভয় বস্তুটো আঁতৰাব লাগিব তেতিয়াহে মানে মানুহখিনি সতৰ্ক হ'ব বা সচেতন হ'ব যে কাক কেতিয়া কি সময়ত সহায় কৰিব পাৰি বা নোৱাৰি।
সেইটো হয়। সেইটো হয় কিন্তু সেইখিনি ভয়তো গুচাই দিয়া যে সিহঁতে যাই পিনে হেল্পটো কৰি দিয়ক সেইটো ঘৰৰ পৰাই আৰম্ভ হয় এতিয়া মাক দেউতাক সতে সেইখিনি শিকাব লাগিব সিহঁতৰ লৰাক যে তোমালোকে দেখা পালে হেল্প এটা কৰি দিবা বা তোমালোকে বেয়া ধৰণেৰে ছোৱালীক নকবা কি বহুত আহ ক'ব গ'লে আজিকালিৰ যুগত ভাল ঘৰৰ ল'ৰাও বহুত এনেকুৱা কাম কৰি দিয়ে যোনটো মানে মানে ভাল নহয় আৰু সেইটো ইহঁতৰ ঘৰৰ মানে মাক দেউতাক হঁতে সেইটো ঢাকিব খোজে বুজাব নোখোজে বা সেই ল'ৰাটোক যে অলপ বুজাৱক বা সেয়া কৰক যে তুমি বাবা এইটো নকৰিবা সেইটো নকৰিবা মানে ঢাকি দিয়ে বস্তুটো সেইটো ভুল হয় মানে।
এইটো সৰুৰ পৰাই বস্তু ঘৰৰ পৰা শিকাই আনিব লাগিছিল। একদম মই এই বস্তুটোত এগ্ৰী কৰোঁ কিন্তু কিছুমান পেৰেণ্টছক গালিও তু দি লাভ নাই যদি ল'ৰাটোৱে সেনেকুৱা হয় কাৰণ বন্ধু বৰ্গৰ লগত থাকি ল'ৰা খিনি। বেয়া হৈ যায়
সেইটো হয়, কিন্তু মই সেইটোয়ে কৈছোঁ ন আমাৰ চবৰে মেইন আহ ৰুটটো মানে মেইন গুৰিটো আমাৰ ঘৰে হয়, ত সেইটো ঘৰৰ পৰা যদি ভালকে সেই বস্তুটো দিয়ে বুজাই ভালকে যেতিয়া সৰুৰ পৰাই যদি ক'ব কি বাবা তুমি তাইক নামাৰিবা, তুমি এইটো নকৰিবা, তুমি সেইটো নকৰিবা, মানে কথাটো কৈছোঁ, তেতিয়া লগ বন্ধু পালেও তেনেকুৱা নিজৰ এটা স্থান থাকিব ন যে আমি মই এইটো কিয় কৰিম ন মোৰতো ঘৰত এনেকে সেয়া কৈছে মোৰ মায়ে মোক সেইটো কৈছিলে। সেই বস্তুটো ঘৰৰ পৰা হোৱাটো দৰকাৰী মানে যিমান যি নহওঁক কিয়
চ' তুমি মহিলা হিচাপে কেনেকুৱা কি ষ্টেপচ লোৱা, টু অভাৰকাম দিচ বা ছেফটিৰ ওপৰত তুমি কি ক'ব বিচাৰিবা নিজৰ সৰুকালৰ দিনত কি কৰা, যে তুমি এ এডখৰ জোগাত যোৱা অকলে বা ক'বালৈ যোৱা কি বুলি ভাবা এতিয়া তুমিটো ঘপককে ক মানে আজি ক'লে বুলি কালিলৈতো চব মানে ছেফ হৈ নাযায় কেনেকুৱা কি ষ্টেপছ লোৱা আৰু কি ছোৱালী বিলাকক কোৱা যে বস্তুটো ল'ব লাগে?
এতিয়া মোৰ হিচাপত চাব গ'লে মই কৰবাত গ'লে মই মোৰ লাইভ লোকেচনটো দি দিওঁ। পাৰা পৰ্যায়ত কা লগৰ কাৰোবাক বা ঘৰে কাৰোবাক আদা জন‌ তাক প্ৰিয়জনক প্ৰিয়জনক আহ তাৰে বাহিৰে যোন যোন যোনটো জেগাত যায় আছোঁ, সেই জেগাটোৰ বিষয়ে মানে অলপ জানি লওঁ, যে সেইখিনি জাগাত কেনেকুৱা কি ধৰণৰ মানুহ হ'ব পাৰে বা দেখা পাব পাৰোঁ, ত সেনেকে জানি লওঁ আৰু নিজৰ চেল্ফ ডিফেন্সটো কৰাটোও দৰকাৰী। ত' সেনেকে অলপ নিজেও এলাৰ্ট থাকো কি আশে পাশে কি হৈ আছে, সেই হিচাপে মোক লাগে সেনেকুৱাই কৰাটো ঠিক হয়, এতিয়া কিন্তু সেইটো এটা কথা যে বহুত ছোৱালীৰ এনেকুৱা থাকে কি লগ বন্ধুৰ লগত কৰি পিনে গুচি যায় বা কিবা, সেইটোও অলপ ভুল এটা হয় আমাৰ নিজৰ পিনেও মই সেইটোও কম। কিন্তু সেইখিনিয়ে সেই লগ বন্ধু খিনি ল'ৰা যদি হয় ল'ৰা খিনিয়ে জানিব লাগে যে আমি এই কামটো কৰিব নালাগে এইটো ভুল হয় সেইটোৱে
ভাবা নে কেতিয়াবা লৰা খিনিয়ে বা পুৰুষ খিনিয়ে ভুল হয় নে কেতিয়াবা নিজৰ লগৰ লগৰ বান্ধৱীজনীও কেতিয়াবা আমাক এনেকুৱা ক্ষেত্ৰত ফচাই দিব পাৰে, বা কিছুমান এনেকোৱা চিটোয়েছন ফচাই দিব পাৰে যৰ পৰা আমি ওলাই অহাটো বহুত অসম্ভৱ হৈ যায়
আহ অ সেইটো মই ভাবো আহ কেতিয়াবা আমাৰ নিজৰে বান্ধৱীবোৰ হিংসাত পৰি কিবা এনেকুৱা কাম কৰি দিয়ে যোনটোত আমি কবা বেলেগ প্ৰব্লেমত ফাঁচি যাও ত সেইনেকুৱা সেনেকুৱা বস্তুও হয় নোহোৱা নহয় সেইটোও বহুত বেয়া কথা এটা হয়, যে হিংসাত পৰি আন এজনী এজনী ছোৱালীয়ে আন এজনী ছোৱালীৰ লগত বেয়া সেয়া কৰি দিছে মানে বেয়াকে কিবা বেলেগক বেলেগ লৰাক মাতি বা কিবা সেইবোৰ বহুত বিভিন্ন ধৰণৰ কথা কিছুমান হয়। সিমানত নাযাও বাৰু কিন্তু সেয়া সেইটো বস্তু বেয়া হয় যিমান যি নহয় কিয়
ত এইটো পক্ষে মানে সব খিনিয়ে মানে দুখী বুলি আমি ক'ব পাৰো চব ফালে ইকুৱেল বস্তুটো অহা হৈ আছে কাৰণ এক চাইডে আমি চালে নহ'ব
অ চব পিনে দুখী হয় তাৰপিনে কব গলে এতিয়া মই এইটো নকও যে ছোৱালীজনী কিয় ৰাতি বাহিৰ ওলাই গৈছে সেইটো দুখী সেইটোও মই কব নোৱাৰো, ল'ৰা যদি ওলাই আছে ছোৱালীও নিশ্চয় ওলাব যিহেতু এ আমি সমান সমান্তৰ বিচাৰিছো চবলৈ কিন্তু কথাটো হৈছে যে, এই বস্তুবোৰ ঘৰৰ পৰা আৰম্ভ কৰিব লাগে যিমান যি নহওক, যে ছোৱালীবোৰকো শিকাওক যে তোমাৰ লগৰ যদি কোনোবা ভাল কৰি আছে সেইটোৰ প্ৰতি হিংসা নাৰাখিবলৈ বা কিবা বেয়া ভাৱ নাৰাখিব শিকিবলে, সেইবোৰ ঘৰৰ পৰা শিকোৱাটো বেছি দৰকাৰী বা নিজৰ এটা জ্ঞান বোলা বস্তুতটোও থাকিব লাগিব যে মই এইটো কৰিলে এইটো বস্তু বেয়া হয় এইটো বস্তু
আৰু মেইনলি আমি সমাজখনক অলপমান স সচেষ্ট এয়া কৰিব লাগিব মানে আমি বস্তুটো দেখুৱাব লাগিব যে কি ছোৱালী মানুহ ৰাতি দহচ টাতো আহিব পাৰে এঘাৰটাতো আহিব পাৰে, কাম বিশেষকে যদি আহে বেলেগ কথা হিচাপে মই কোৱা নাই যদি কাম থাকে তেখেতো দহটা এঘাৰটা কেতিয়াবা এটাটো আহিব পাৰে কোনোবাই লেট নাইট চিফট কৰে ত সেই বস্তুটো আমি বুজাব লাগিব যিহেতুকে এই সমাজখন এতিয়া আমি একেলগে চলাই আছো পুৰুষ মহিলা বুলি কোনো আগ পিছ নাই ত সেইটো এটা ডাঙৰ আমি কৰিব লাগিব
অ সেইটো সেইটো নিশ্চয়
সেয়াই, এতিয়া যিহেতুকে এতিয়া নতুন প্ৰজন্মই অলপ মান সেই বস্তুটো লৈ পেলাই অলপ সজাগ সচেতন হৈছে। আৰু চৰকাৰেও বহুত বহুত নিজৰ ধৰণে দি কাম কাজ বা ৰুলচ ৰেগুলচন এপ্লাই কৰিছে য'ত মহিলাক আগত ৰাখি পেলাই কিছুমান আইন কানুন বনোৱা হৈছে য'ত বিশেষকৈ আহ মহিলা মানুহখিনিৰ সুৰক্ষা আৰু ইয়াৰ মানে মাজত ৰাখি পেলাই বা আগত ৰাখি পেলাই সেই কানুন বিলাক বনোৱা হৈছে। ত মই ভাবো চব ফালৰ পৰা বস্তুখিনি লৈ যাব লাগিব কাৰণ এতিয়া আমি কিছুমান লৰা খিনিক গালি দিলে হে নহব কিছুমান খিনো ভালো আছে কিছুমান ছোৱালী খিনিক গালি নিদিলেও হব কিছুমান ছোৱালী খিনি বেয়াও আছে অ সেইয়া আৰু আমি গোটেইখিনি মিলিয়াই চলি যাব লাগিব তেতিয়াহে আমি মানে উইমেন চছেফটিটো সঁচাকে ছেফ কৰাব পাৰিম বুলি আমি ভাবো মানে আহি থাক অহ সময় বিলাকত দিয়া তেন্তে তোমাৰ লগত কথা পাতি ভাল লাগিল
দিয়া দিয়া
অহ